অ' কি কৰিছা ভাত খালি
খালোঁ ভাত খালোঁ
এই কিবা হেৰি ফেনৰ আৱাজৰ নিচিনা আহি আছে কিবা
এতিয়া
হা
এতিয়া
এতিয়া আহিচে অলপ অলপ ফেন দিয়া আছে যদি অফ কৰিল
এতিয়া
অ' হেৰি এ মই আমাৰ যিমানাহঁতৰ আপালৰ কথা পাতি আছিলো এতিয়া পোন্ধৰ তাৰিখে যে আমি শ্বিলং যাম
উম আগষ্ট
গম পাইছা এতিয়া মোৰ লগত ন ন মোৰ লগত যাবা খোজা নাই
উম
সি আৰু তাৰ লগৰ এটা আছে বাইক আছে এফ জেড এখন আছে নতুন নতুন এপজেট এপ জেট বেয়া এপ জেতটো বেয়া নহয়তটো
পাৰব যাবা কিন্তু কেনেকা বা গাড়ী চলাই
গাড়ী সি গাড়ী চলাব পাৰে সি গাড়ীত টেনচন লব নালাগে সি ই পুৰা বঢিয়া ডাইভাৰ চাৰিচুকীয়া চলাই থাকে চাৰিচুকীয়া যি চলাই তাৰ লগত বহলি তাই মানবা লাগিব তাক
চলাব পাৰে
অ' পিছে হলি লৈ যাব পৰা যায়
লৈ যাব লাগা কি আছে আৰু আমি লৈ যাব নালাগে নহয়!
হলো আমাৰ লগত যাব - পৰা যাব, যাব পৰা যায় আমাৰ লগত পিছে সেইটো
অ' সেইটোয়ে আৰু তহঁতৰ লগত যাব তহঁতেও আহিলি গে অলপ - মাতি মা মা চাতি ভালকে সেইটোও কৈছো আৰু মই এতিয়া যদি একেলগে যায় তহঁতে যদি নামাতে যামাতা আকলাই ময়ে মাতো- এনেই আৰু চিনাকি হবি ছোৱালী ভাল ছোৱালী ফ্ৰী ছোৱালী পতক- চিনাকি হৈ যায়, আৰু তহতে যদি আৰু একালে গেলি তহঁতে নামাতা চামাতা - সিহঁতৰো ভাল নালাগিব না।
আৰে মই আৰু বেলেগ
কি?
নহয় নহয় মই - মইতো এইগেলৰ লগত মই চিনাকি সংগতে বেছি টাইম নালাগে। ঘোল মিল হৈ যাওতে, মই ঘোল মিল হৈ যাওতে বেলেগৰ লগত ইমান -
তাকে তো।
ইমান টাইম নালাগে -
অ,
কত আছা? হেল্ল' শুনি আছা নে নাই?
এতিয়াহে শুনি আছো শুনি আছো। হেল্লো'
অ,
হেল্লো' শুনা, শুনা পাই আছা নে নাই?
আ আ,
হেল্লো' এ শুনা পাই আছ নাই ভালকে নক‌ও চক‌ও একো। তাৰ মানে এ হেৰি - ক্ৰাংচুৰী ৱাটাৰফলৰ ৱাটাৰফলত যাম ন আমি? পাইছো পাইছো।
অ মই শুনা পাইছো।
ক্ৰাংচুৰি ৱাটাৰফলত যাম ন। পায় আছো এ।
ক্ৰাংচুুৰি যাম, যদি বেছি বৰষুণ দি থাকে - বেছি বৰষুণ দি থাকে নৰা যাবা।
অ অ,
নহয় এ শুনিল মই কি, আৰে মই কি কৈ আছো সেইটো শুন।
শুন মই কি ক'লে একো কোৱাই নাই মই কও।
মানে বেছি যদি বৰষুণ দি থাকে। বেছি যদি বৰষুণ দি থাকে - এ মই কৈ আছো শুনছা নাই? নাই,
শুনি আছো এ, তই কৈ নাযায় কিয়।
হেল্লো'
হেল্লো' হেল্লো' শুনি আছো মই।
হেল্লো
হেল্লো'
হেল্লো'
মই শুনা পাই আছো।
অ', মানে যদি বৰষুণ দি থাকে
নাটক কৰি আছা ন।
যদি বৰষুণ দি থাকে তেতিয়া হ'লে ক্ৰান্তীয় হয়।
অ'।
বেছি বেছি যদি বৰষুণ দিয়ে তেতিয়াহ'লে বেছি যদি বৰষুণ দি থাকে তেতিয়াহ'লে ৰাংচুৰি যাৱা হয় তাৰমানে। বেলেগ বেলেগ ফালে যাবা লাগে।
এই বিন্দাছ।
মোকোন ফলচ বি